হ
হেল্ল' অ
অহ কোৱা কি কৰি আছা?
অ সুৰভাইনে তুমি কৰি়ছা?
এ মই আছোঁ ৰ'বা নেই বহি আছো অলপ ঘৰতে মোবাইল চাই কিনে। তুমি?
ময়ো এনে আছো ৰবা কি কৰিবা এই অলপমান বতৰটো তোমাৰ মেঘা মেঘি কৰি আছে ন গৰমো লাগি আছে, ঠাণ্ডাও লাগি আছে, সেনেকুৱা আ হৈছে ৰবা।
অঁ বাকী খবৰ পাতি ভালনে?
ভাল ভাল পিছে বাৰু মই তোমাক এটা কথা সুধিমে, তুমি জানানে নাজানে কবাচোন মোক?
সুধাচোন
মানে আজিকালি তুমি লক্ষ্য কৰা নাই আজ আমাৰ ভাৰতীয় সংস্কৃতি সেইটোৰ বিষয়ে কিন্তু আমাৰ দেশ বিদেশত বহু আলোচনা হৈ আছে ক'বলৈ গ'লে। ধৰা বিভিন্ন ভাষা, ভাৰতৰ বিভিন্ন পোচাক খাদ্য, লগতে যিবিলাক পৰম্পৰা তাৰ বাবে ভাৰতৰ এখন বৈচিত্ৰময় দেশ বুলি সকলোৱে কোৱা আৰম্ভ কৰিছে। ত মোৰ ভ জানিবলৈ ইচ্ছা যায় আৰু, যে ভাৰতীয় সংস্কৃতিৰ কিয় ইমান বিশেষ বুলি গণ্য কৰা হয়। তুমি এই ত কিবা জানা নেকি?
এই একদম ঠিক কথা কৈছে দিয়া। মানে আজিকালি ভাৰতৰ যি সংস্কৃতি হওক, ধৰ্ম হওক বা অনান্য যিবিলাক সাহিত্য হওক, সেইবিলাক মানে বাহিৰৰ যিবিলাক দেশ আছে সেইবিলাকে আকোৱালি ল'ব ধৰিছে বা সেইবিলাকৰ আমাৰ সংস্কৃতিৰ কথা মানে বহু ভূগোল ভাৱে আৰু প্ৰচাৰ কৰিব লৈছে আৰু বাহিৰতো। মানে ভাৰতীয় যিটো সংস্কৃতি আছে আৰু মোৰ মতে আৰু মানে আটাইতকৈ ডাঙৰ আৰু বিশেষত্ব তুমি জানাই বহুত বৈচিত্ৰ আছে ইয়াৰ মাজত। ত ভাৰতৰ যিটো বহু জাতি হওক বা তোমাৰ ভাষা হওক বা ধৰ্মৰ যিবিলাক মানুহ আছে, একেলগে বাস কৰে ন ত' বিভিন্ন যিবিলাক মানুহ বিভিন্ন জাতিৰ মানুহ ত' সেইবিলাকৰ এটা বিশেষে এটা বৈচিত্ৰ আছে আৰু মানে আৰু আমি এই যি ভিন্নতা মাজত থাকো মানে মানুহে পাৰস্পৰিক সন্মান হওক বা যিটো মিলাজুলি বা মিলা প্ৰীতিৰে থাকে যিটো মানসিকতা বজাই ৰাখে সুস্থিৰ কৰি ৰাখে মানে এটাাই এটা সহায় কৰে আনটোৱে আনটোক মানে অ আগবাঢ়ি লৈ যায় মানে ইয়াতে মানে সকলোৱে মিলা প্ৰীতি কৰি থাকে আৰু ক'বলৈ গ'লে সেইকাৰণে চাগে ভাৰতৰ যিটো সংস্কৃতি সেই সং সেইটো মানে ক'বলৈ গ'লে ডাঙৰে বহুত আৰু স সেইকাৰণে চাগে বাহিৰতো আজিকালি ইয়াৰ প্ৰচাৰ বেছি হৈছে
হয় দিয়া মানে ভাবিলে আচৰিত লাগে আৰু ভাৰতত ইমান ভাষা আছে সংস্কৃতি আছে তাৰ পিছতো মানে দেশখন যে একতিত একত্ৰিত হৈ থাকে ন সেইটো মানে যথেষ্ট আকৰ্ষণীয় বিষয় আৰু আৰু এই একত্ৰিত হৈ থাকে যে সেই একতাৰ মূল কাৰণ বুলি তুমি কি কি কব বিচাৰিবা যদি সোধে কোনোবাই
ধৰি লোৱা আৰু মই ভাবো আৰু মানে মই নিজৰ ভাব আৰু মানে যেতিয়া পৰস্পৰৰ যিবিলাক সংস্কৃতিক সন্মান দিয়টো ইয়াৰ এটা মূল কাৰণ আৰু মোৰ মতে আৰু তোমাৰ বাকী কবলৈ গলে তোমাৰ ধৰি লোৱা এই যিবিলাক মই কলোে তোমাক মিলা প্ৰীতিৰে থকা বা তোমাৰ পৰস্পৰে পৰস্পৰক সন্মান কৰা বা সেইবিলাকে মূল কাৰণ আৰু আমাৰ যিটো একতাৰ মূল সেই একতাৰ মূল এইবিলাকে নিজক নিজে মিলা প্ৰীতি কৰি থকা সেইটোৱে আমি একতাৰ মূল ভাবোঁ আৰু মানে ইমান এটা আমাৰ জনজাতি আছে ধৰি লোৱাক ইমান ভাৰত কিমান ৰাজ্য আছে সেই ৰাজ্য ভিতৰত বিভিন্ন ভাষা আছে সেই ভাষাৰ ভিতৰত বিভিন্ন খাদ্য সংস্কৃতি হওক বা বিভিন্ন সাজ পোছাক সংস্কৃতি হওক বা বিভিন্ন তোমাৰ সাহিত্য হওক সেই সকলোবোৰ মাজতে আমি যে ভাৰতীয় বিলাকে মানে বাস কৰি আছো ন মানে ভাৰতৰ যিবিলাক অনান্য যিবিলাক সংস্কৃতি সেই সংস্কৃতিৰ মাজতো আমি যেন ইমান ভালদৰে মিলা প্ৰীতিৰে বসবাস কৰি সকলোকে দেখাই দিছো যে এখন দেশতো মানে সকলোবোৰ মানুহে মিলা প্ৰীতি কৰি থাকিব পাৰে সেইটোৱে চাগে ইয়াৰ একতা আৰু ভাৰতবৰ্ষৰ একতা সেইটোৱে
হয় হয় নিশ্চয় আৰু ভাৰতীয় তোমাৰ একতাৰ ক্ষেত্ৰত কবলৈ গলে ভাৰতৰ যিবিলাক উৎসৱসমূহ তাৰ কথাও বহুত বেছি শুনিবলৈ পাও মই মানে প্ৰায় প্ৰতিটো মাহতে কোনো নহয় কোনো এটা উৎসৱ থাকে যত মানে সকলো মানুহে একত্ৰিত হৈ উৎসৱবোৰ পালন কৰে আৰু কবলৈ গলে আৰু এই উৎসৱবোৰে তোমাৰ সংস্কৃতিৰ বাবে কিমান গুৰুত্বপূৰ্ণ মূোৰ মতে তোমাৰ ধৰা উৎসৱসমূহ কবলৈ গলে আৰু যিটো ভাৰতীয় সংস্কৃতি তাৰে এটা গুৰুত্বপূৰ্ণ অংশ দিয়াচোন কাৰণ ধৰা দীপাৱলী হওক ঈদ হওক হোলী হওক বা বিহু হওক দুূৰ্গা পূজা হওক বা বহুতো এনেকুৱা উৎসৱ আছে যিটো মানে একেলগে আহিবলৈ সুযোগ দিয়ে আৰু মানুহক আৰু এইবোৰে সমাজত আনন্দ হওক তোমাৰ সম্প্ৰীতি একতা এই ভাৱবোৰৰ সৃষ্টি কৰে বা বাৰ্তাবোৰ বিয় পায় আৰু মই লক্ষ্য কৰিছো আৰু ভাৰতৰ যে প্ৰতিখন ৰাজ্যৰ তাৰ নিজৰ কিছুমান পৰম্পৰা আছে ধৰা এই পৰম্পৰাই মানে কি কৰে যিটো সাংস্কৃতিক সমৃদ্ধতা ভাৰতৰ সেই সমৃদ্ধতাত তুমি মানে বেছি অধিক সক্ৰিয় কৰি তোলে আৰু তুমি যদি চোৱা প্ৰতিখন ৰাজ্যৰ নিজস্ব কিছুমান আছে সংগীত আছে লগতে খাদ্য আছে শিল্পকলা আছে মানে এইটো সংস্কৃতিটোক অধিক ৰঙীন আৰু তোমাৰ সমৃদ্ধ কৰি তোলে ন আৰু এই বৈচিত্ৰই মানে কি কৰে ভাৰতৰ যিটো বিশ্বৰ অন্যান্য দেশ আৰু তাতকৈ অলপ বেলেগ কৰি তলে এতিয়া তুমি যদি মই কওঁ উদাহৰণস্বৰূপে এখন ৰাজ্যৰ মই যদি কওঁ ধৰি লোৱা অসমৰ কথাই কওঁ অসমত এতিয়া অসমত কেৱল অসমীয়া লোক বসবাস নকৰে ন তাৰ লগতে ধৰা মিচিং বড়ো তাৰপিছত কোচ কছাৰী তিৱা আহোম এইবিলাক বিভিন্ন জনগোষ্ঠীৰ লোক বাস কৰে আৰু লগতে ধৰা এই লোকসকলৰো উৎসৱসমূহো বেলেগ বেলেগ হয় বা তেওঁলোকৰ যিবিলাক শাস্ত্ৰীয় সাজ পোছাক বা যিবিলাক পৰম্পৰা সেইবিলাকো বেলেগ বেলেগ হয় কিন্তু এই বেলেগ বেলেগ হোৱাৰ পিছতো যিটো একত সেইটো একতা কিন্তু বৰ ভাল দেখিবলৈ এতিয়া তুমি বিহুৰ সময়তে চাবা আমাৰ ৰঙালী বিহুৰ সময়ত অসমত যিটো ৰঙালী বিহু পালন কৰা হয় সেই সময়ত কি হয় তোমাৰ বেছিভাগ মানুহে আমাৰি বিভিন্ন জনগোষ্ঠীৰ লোকসকলে মিলি এই উৎসৱটো পালন কৰে লগতে তোমাৰ যিবিলাক সাংস্কৃতিক অনুষ্ঠান হয় তাতেও তুমি দেখা পাবা বাৰে ৰহনীয়া নৃত্য বুলি যিটো কয় যত মানে তোমাৰ দাৰা বিভিন্ন জাতি জনজাতিৰ যিটো পৰম্পৰা বা সাজ পোছাক বা গান হওক তোমাৰ সংগীত হওক সেইবোৰ মানে সকলোৰে আগত দাঙি তোলা হয় ত সেই যিবোৰ নিয়ম বা পৰম্পৰা বা সংস্কৃতি সেইবোৰ যথেষ্ট মানে বেলেগ বেলেগ ধৰণৰ তথাপিও মানে ধৰা অসমতে ইমান জাতি জনগোষ্ঠী থকাৰ পিছতো যিটোে একতা তেনেহ'লে ডাঙৰ এখন দেশ তাতে লাখ লাখ কৰ মানুহ আছে ত সেই মানুহবোৰৰ মাজত য একতাৰ ভাৱটো থকাটো কিয় ইমান প্ৰয়োজনীয় তোক ভাবি আচৰিতো লাগে দিয়াচোন যে ইমানবোৰ মানুহে ইমান ইমান কৰি আছে বা তেওঁলোকৰ মাজত কোনো ধৰণৰ বেলেগ বিচ্ছেদ নাই। সকলোৱে আগবঢ়াই লৈ যোৱাতো সহায় কৰি আছে নিজৰ পৰা আগবঢ়াই লৈ যাই আছে ভাবিলে আচৰিত লাগে আৰু আন্তৰিকতাটো আছে বৰ্তি আছে এতিয়াও ভক্তৰ মাজত
হয় দিয়া একেবাৰে ঠিক কথা কৈছা দিয়া মানে ধৰি লোৱা আমাৰ যিটো আৰু অন্যান্য যিবিলাক সংস্কৃতিক সংস্কৃতি ভাৰতৰ সংস্কৃতিৰ ভিতৰত আন এটা তোমাৰ সংস্কৃতি হল এই যিটো পৰিয়ালৰ ব্যৱস্থা এই পৰিয়ালৰ যিটো গুৰুত্ব দিয়া এই পৰিয়ালৰ গুৰুত্ব দিয়াটো কিন্তু আমাৰ ভাৰতীয় সংস্কৃতিৰ এটা ভৱিষ্য বুলি ক'ব পাৰি আৰু মানে ধৰা ভাৰতৰ যিটো সমাজৰ মানে পৰিয়ালৰ যিটো ভূমিকা সেইটো অতি গুৰুত্বপূৰ্ণ পৰিয়ালৰ যিবিলাক সদস্য আছে সেই সদস্য সকলে ইজনে সিজননৰ প্ৰতি দায়ত্ব হওক বা তোমাক সন্মান দেখুৱাই আৰু মানে কেতিয়াও এৰি নিদিয়ে আৰু তেওঁলোকক মানে সদায় একেলগ হৈ মানে আহ তেওঁলোকক থাকিব বিচাৰে আৰু সেইকাৰণে চাগে ভাৰতবৰ্ষৰ ইমান এটা পিতৃ মাতৃৰ মানে যিটো ভূমিকা সেই ভূমিকাটো বহুত দেখিবলৈ পোৱা যায় আৰু বাকী ইয়াৰ মূল্যবোধ আৰু যিটো সামাজিক শিক্ষা এই শিক্ষাও কিন্তু পৰিয়াল পৰা আৰম্ভ হৈ গৈছে মানে ধৰি লোৱা আমাৰ যিটো শিক্ষা হওক বা যিটো অ মানসিক শিক্ষা হওক বা তোমাৰ সামাজিক শিক্ষা সেই শিক্ষাাবোৰ এই পৰিয়ালৰ পৰাই আৰম্ভ হয় আৰু আমাৰ ভাৰতবৰ্ষত আৰু এটা মানে এটা সংস্কৃতি আছে সেইটো হ'ল তোমাৰ যিটো ব্যৱস্থা সেই বয়সস্থষ্ঠ লোকক সন্মান কৰাতটো আমাৰ ভাৰতৰ সংস্কৃতিৰ এটা গুৰুত্বপূৰ্ণ অংশ আৰু মানে ধৰি লোৱা তোমাৰ এখন সুশৃংখল তোমাৰ সমাজ এখন গঢ়িবলৈ বা তোমাৰ এখন এখন সমাজ বজাই ৰাখিবলৈ সেই বয়সস্থষ্ঠ লোকসকলে বহুত সহায় কৰে আৰু আৰু সেই বয়সস্থ লোকসকলক প্ৰতি যিটো সন্মান এখন গাঁওৰ হওক বা তোমাৰ এখন সমাজৰে হওক ত সেইটো কিন্তু বহুত উল্লেখননীয় কথা আৰু ভাৰতবৰ্ষৰ সেইটোয়ে চাগে ভাৰতবৰ্ষক ইমান আৰু একতাৰ লগতে আৰু সৌন্দৰ্য কৰি তোলে গোটেই ভাৰতবৰ্ষখনক
নিশ্চয় মানে এই এইটো তুমি যিটো পৰম্পৰা কৰাৰ কথা তোমাৰ সন্মান জনোৱা সেইটো মানে গুৰুত্বপূৰ্ণ এটা তুমি অংশ বুলি ক'ব পাৰা কিয়নো তোমাৰ ধৰা এই যিটো অভ্যাস এই অভ্যাসে সমাজত আমাৰ শৃংখলা আৰু যিটো সৌজন্য সেইটো মানে বজাই ৰাখে আৰু বয়সস্থ সকলৰ অভিজ্ঞতাৰ পৰা নতুন প্ৰজন্মই বহু কথা শিকাই দিয়াচোন আৰু সেইবাবে তেওঁলোকৰ প্ৰতি যিটো সন্মান সেই দেখুওৱাটো অত্যন্ত মূল্যবান পৰম্পৰা আৰু লগতে তোমাৰ যিটো ভাৰতীয় খাদ্য সংস্কৃতি সেইটো বিশ্বজুৰি জনপ্ৰিয় বিভিন্ন অঞ্চলৰ খাদ্যয়ৰ মাজত তোমাৰ বেলেগ বেলেগ হোৱা দেখা যায় ধৰক সেইবোৰৰ কাৰণ তুমি কবলৈ গ'লে যিবিলাক ভৌগলিক অৱস্থান হওঁক জলবায়ু হওক বা স্থানীয় সম্পদ এইবোৰৰ ওপৰত বাৰু খাদ্যভাস নিৰ্ভৰ কৰে ত এইবোৰৰ বাবে তোমাৰ বেলেগ বেলেগ হয় যেনেকে ধৰা দক্ষিণ হওক উত্তৰ হওক এই সকলো সকলো ভাৰতৰ খাদ্যৰ সোৱাদ আৰু তোমাৰ প্ৰস্তুত প্ৰণালীও বেলেগ বেলেগ কেনেকে তুমি ধৰা অকল খাদ্যৰ ক কোৱা সংগীত কোৱা মই যেনেকে আগতে কলো অসম উদাহৰণ ক্ষেত্ৰত বহুত কথা আহি পৰে যিবিলাকে তোমাৰ ই ইতিহাসখন আহিছে আৰু এই বৰ্তমানৰ প্ৰজন্মৰ ভৱিষ্যত জনা উচিত আৰু কবলৈ গলে আৰু এইবোৰে তোমাৰ সংস্কৃতি সংৰক্ষনতটো সহায় কৰা দিয়াচোন ধৰা সংগীত আৰু নৃত্য কথাই যদি কওঁ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ যিটো ঐতিহ্য সেইটো বহন কৰি আহে। টো বহু তোমাৰ ঐতিহাসিক যিবিলাক কাহানী আছে আমাৰ বা ধৰ্মীয় ভাৱনা সকলোতে তুমি নৃত্য বা সংগীতৰ কথা শুনিবা আৰু ইয়াৰ মূল্যবোধৰ কথাও জানিবা ত' আধুনিক যুগত বিশচনৰ প্ৰভাৱ পৰিছে যদিও মানে এইবোৰ যিবিলাক সংস্কৃতি আৰু ভাৰতীয় সংস্কৃতি সেইবোৰ কোনেও পাহৰি যোৱা উচিত নহয় আৰু মোৰ মতেদি বাকী বিশেষ একো নক দিয়া সংস্কৃতিটো বহুত বহল ভাৰতীয় সংস্কৃতি বুলি কলে ত' শেষ নহব আৰু কবলৈ গলে
ঠিকে কৈছা দিয়া তুমি এইবিলাক কথা শুনি মোৰ আৰু ভাৰতীয় সংস্কৃতিৰ প্ৰতি আৰু যিটো সন্মান সেই সন্মানটো আৰু বাঢ়ি গৈছে আৰু মই চাগে এই সংস্কৃতিটো আৰু পঢ়িবলৈ মানে বিচাৰিম আৰু দিয়া আজিলৈ হ'ব দিয়া থৈছো